নমস্কাৰ। হয়, নমস্কাৰ।
হেল্ল'।
হয়, নমস্কাৰ।
অহ, নমস্কাৰ। মাতটো ভালকে অহা নাছিলে, শুনি আছেনে?
অহ', অহ' শুনি আছোঁ। নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি?
অহ', অহ' তেনেকুৱাই। কি কৰি আছে?
এয়া আছোঁ। ভাত খালে? হয়, হয়, খালোঁ।
অ, খালোঁ দিয়ক।
অহ' আজি, আজি গাহৰি মাংস বনালোঁ।
অহ।
গাহৰি মাংস আকৌ, বাঁহগাজ দি পেলাই বনালোঁ আৰু।
অহ', অহ' ঠিকেই আছে। ত' গৰম পৰা নাই জানোঁ গাহৰি মাংস।
এই গৰম পৰিলেও আৰু কি ক'ব আৰু মুখৰ জুতি।
হয়, হয়।
জিভাৰ কাৰণে এইবোৰ মানে গৰম-চৰম নাথাকে আৰু।
হয়, দিয়ক হয়।
ল'ৰা-ছোৱালীয়েও খাই ভাল পায়।
অহ।
সেইয়াই। তাৰপিছত বাঁহগাজ দি পেলাই মানে বইল বনাইছোঁ।
অহ', অহ'। অহ', অহ'।
তেল-চেল দিয়া নাই আৰু।
তাকে, হয়।
আপুনি কি খালে?
আমাৰ এই গৰম যিহে দিছে, সুধা দালিত নেমু চেপি পেলাই, চব্জি বনালে আচাৰ ললোঁ। তেনেকেই খালোঁ। ইমান গৰম দিছে এতিয়া বনাই থাকিবও এলাহ।
হয়, হয়। একে গেছৰ ওচৰত থাকি থাকিবলৈ ইমান মানে, ইমান হেৰি লাগে নহয়।
হয়।
উম, কঁঠাল খোৱা নাই এতিয়া?
কঁঠাল খাইছোঁ, মানে এতিয়া খোৱা নাই আগতে তেনেই খাইছোঁ কিন্তু, গৰমৰ কাৰণে বহুত অসুবিধা মানে, স্বাস্থ্যৰ কাৰণে বেয়া বোলে। সেইটো কাৰণে অলপ
পেট-চেট বিষাই খালে, কিন্তু এই আমাৰ অসমীয়া মানুহৰ এই খাদ্যত আকৌ এই কঁঠাল গু-গুটিটো গুটিটো আকৌ দালিত দিলে বৰ ভাল লাগে। পিটিকি পেলাই অকণমান নেমু চেপি ভোট জলকীয়া দিলে, আপোনালোকৰ ফালে ভোট জলকীয়া দিয়েনে বাৰু? ভোট জলকীয়াটো কি বুলি কয়? মানে এই ৰঙা যেন ডাঙৰ জলকীয়াটো।
হয়, হয়। গম পাইছোঁ, গম পাইছোঁ। আমাৰ ফালে এইটো বঙালী জলকীয়া বুলি কয় মানে।
অহ', অহ', অহ'। আমাৰ এইফালে আকৌ ভোট জলকীয়া বুলি কয় আৰু।
হয়, হয়।
থলুৱা ভাষাত।
হয়।
সেয়া, খাই আকৌ বৰ ভাল লাগে।
হয় দিয়ক, বৰ ভাল লাগে সেনেকে।
অহ, বইলত আকৌ আকৌ গাহৰি মাংসত অকণমান দি দিলে, সেইয়াও বৰ মজা লাগে আৰু
হয় হয়
এতিয়া কোনোবা ফালে ওলাই কৰি যোৱা নাই এতিয়া গৰমৰ বন্ধ
অ এতিয়া যোৱা কথা মানে ভাবা হোৱা নাই বিশেষ মানে এতিয়া গৰমৰ বন্ধ পৰিছে যদিও মানে কেনেই যোৱা কথা আছিলে আপোনাৰ দাৰ্জিলিঙৰ ফালে অলপ ঠাণ্ডা কিন্তু এতিয়া লগৰ খিনিৰ লগত মিলোৱা কথাটো মানে ভাল হোৱা নাই মানে সঠিকভাৱে মানে সকলোৱে মানে ডিচিশন লওক পৰা নাই আৰু
ল'ব পৰা নাই কাৰোবাৰ কিবা
অ অসুবিধা থাকে পইচাৰো অসুবিধা হয় সময়ৰ অসুবিধা হয় আকৌ ঘৰৰ পৰা তেনেকে কাকো মানে যাবও দিয়া নাই অলপ অ হেহু নেহু কৰি আছে সেই কথাটো তাকে ভাবিছো ওচৰৰ পেহে সংগ নেকি শ্বিলঙৰ মেঘালয়ৰ ফালৰ পৰা
অ ভাল লাগে সেইবোৰ জেগাও ভাল লাগে
হয় আপুনি গৈছে নেকি
অ মই শ্বিলং গৈছোঁ এবাৰহে গৈছোঁ
অ তাকেই বোলো ঘৰতে আছোঁ গৰম বন্ধ অলপ ফুৰি আহোঁগ তেনেকে ভাবি আছোঁ হয়
তাকে
বাকী আপোনাৰ পৰিয়াল
মোৰ পৰিয়াল মানে ল'ৰা এটা তাৰপিছত মানুহজন তাৰপিছত ছোৱালী এজনী আকৌ মোৰ শাহু মা তাৰপিছত আকৌ কুকুৰ পোৱালি এটাও পুহিছোঁ হেনে
অ ডাঙৰে পৰিয়াল নহ'লে
অ ডাঙৰে আৰু
হয় হয়
সয়া কাম কৰি কৰি তৰণীয়ে পোৱা নাযায় আৰু
হয় দিয়ক
ছোৱালীজনীও অকণমানেই হৈ আছে
অ
তাই এতিয়া জলপান খাবলৈ পৰা হৈছে আৰু
অ অ অ
তাইৰো তাইৰ লগতো লাগি থাকিব লাগে আকৌ ল'ৰাটো এতিয়া পঢ়ি আছে
হয় হয়
সে তাৰ লগতো অকণমান চাব
হয়
তাৰপিছতহে আৰু আকৌ মানুহজন অফিচ যায়
অঁ
কামলৈ যায় যেন তেখেতকো খোৱাই বোৱাই পঠিওৱা পিছত যেনিবা ইমান ভেজাল নাথাকে আৰু আৰু সিও পঢ়াশালীলে যায়
অঁ
ছোৱালীজনীয়ে মই শাহুমাই কুকুৰটো তাক আকৌ অকণমান আলপৈচান ধৰিব লাগে
হয়
এতিয়া গা পা ধুৱাই কৰি আচুৰি কৰি থাকিব লাগে আৰু ছোৱালীজনীকো গা পা ধুৱাই সময়টো সেনেকে পাৰ হৈ যায় আৰু দিনটো সেয়াই তাৰ মাজতে আকৌ অকণমান জিৰণিও লওঁ সেনেকেই মিলাই আছোঁ আৰু
হয় নিজটোও চাব লাগিব এতিয়া
হয় হয় সেইটোৱেই আৰু এতিয়া আপোনাৰ মাৰ ভাল
অঁ আমাৰ ভালেই বাৰু মা অ মা দেউতা মই আৰু বা আছিলে বিয়া হ'ল আৰু কেইদিনমানৰ আগত
উম উম উম
সেই সটাই আৰু
অঁ এতিয়া বাঁহত আহিছে চাগে
অ আহি থাকে
উম উম
অ
ঠিকে আছে আৰু ভাইটি ভণ্টি নাই আৰু আপনালক
অ হয় হয় আমি দুজনে আৰু তেনেকুৱা নাই ত
ঠিকেই আছে সৰু পৰিয়াল ভাল
হয় দিয়ক
উম
তাকে ইমান গৰম পৰিছে তৰত মানে থ কিয় মানে কি কৰিম কি নকৰিম লগা হৈছে
হয় হয় ইমান একদম হঠাতে পৰি গৈছে কেইদিনমানৰ আগলৈকে ইমান নাছিলে
হয়
গৰমটো
হয়
আৰু ৰ'দটো যে চাৰি পাঁচ দিনৰ পৰা ইমান দিছে বা আকৌ বৰষুণৰটো নামেই ওলোৱা নাই
হয় দিয়ক
সেইফালে বৰষুণ পৰিছেনে?
নাই আমাৰ ফালে নাই বৰষুণ বৰষুণৰ নোহোৱাৰ কাৰণে এইবাৰ খেতি মানে কঠিয়াই পেলাব পৰা নাই মেচিনৰ দি পানী পেলাই পেলাইছে এনেকুৱা অৱস্থা হৈছে আকৌ এতিয়া যেতিয়া। কঠীয়া ৰুব সময় হ'ব তেতিয়া যদি বৰষুণ নহয় তেতিয়াতো আৰু মানে সমস্যা হ'ব।
সমস্যা হ'ব সমস্যা হ'ব। পথাৰত যেতিয়া ৰুবলে যাব ৰু ৰুণীয়ে কম কষ্ট হ'ব নেকি এই ৰ'দত উম সেয়াই।
তাকে আমিতো গমেই নাপাওঁ। ঘৰৰ ভিতৰত থাকোঁ ৰোৱা মানুহেহে গম পায় কেনেকুৱা লাগে। হয় হয়।
হয় হয় আমিতো এতিয়া চাউলটো ঘৰতে পাওঁ আৰু।
অ সেইটোৱে।
পথাৰত কম কষ্ট কৰি উৎপাদন কৰে।
হয় হয়।
বস্তুবোৰ।
হয়।
সেয়া আমাৰ আকৌ আগফালে পথাৰখন বেছি দূৰলৈ যাবগৈ নালাগে। সেয়া কঠীয়াছে অঁ।
পথাৰ ভাল লাগে।
অঁ উম এইবাৰ সেই বাওখিনি পেলাই দিলে।
হয়।
অ চে পেলাই দিলে মানে বাও কঠী। কঠীয়া চব ৰুবলগীয়া নহ'লে আৰু গৰমৰ কাৰণে তেনেকুৱা কৰিলে।
অ', অ'।
আৰু বৰষুণও সেনে তেনেকুৱা হৈ আছে যেন সেইকাৰণে সেই প্ৰথম কেইদিনতে যেতিয়া বৰষুণ পৰিছিল তেতিয়া বোলে ছেটিয়াই দিয়াই ভাল হ'ব। পহে তেতিয়া সেয়া ছেটিয়াই দিলে আৰু
হয়, হয়, হয় আপোনালোকৰ এনেই কি, কি খেতি কৰে সেইফালে।
আমাৰ ধান খেতি কুঁহিয়া তাৰপিছত মাটিমাহ
অ', অ', উম।
তেনেকে ঘৰৰ তেল যেনিবা ঘৰতে হয় আৰু।
অ'।
তাৰপিছত আকৌ কুঁহিয়া খাবলৈ মন গ'লে কুঁহিয়া আকৌ মিঠৈটো ঘৰৰে হয়।
অ', বহুতেই খেতি কৰে আপোনালোকৰ ফালে।
হয়, তাৰপিছত আকৌ ধান খেতিটো আছেই আকৌ কেতিয়াবা পাচলি চাচলি খেতিও কৰা যায় জিকা ভোল।
অ'।
তাৰপিছত ভাতকেৰেলা কিন্তু আমি এতিয়া কিনি খোৱা নাই ভাতকেৰেলা আমাৰ অ', মানে ঘৰৰে হৈ আছে। আৰু তেনেকুৱা নেমু ঘৰৰে হৈ আছে।
হয়।
তেনেকুৱা নিচিনা আৰু উম।
আমাৰো আপোনালোক ধান খেতিহে কৰে তেনেকে বাকী এইবিলাক নকৰে। কুঁহিয়াৰ হওক বা এয়া ধান আৰু কেতিয়াবা
সেইটো ওখ সম্ভৱ নহয় কিজানি মানে এ কুঁহিয়াৰ চুহিয়াৰ নহয় চাগে আহ অ', আমাৰ ইফালে নদী কাষৰীয়া যে অলপমান সেইটো কাৰণে মানে হেৰি হয় আৰু এইবিলাক কুঁহিয়া চুহিয়া সৰিয়হ চৰিয়হ ধুনীয়া হয়।
হয় নদী কাষৰে মানে আপোনালোকৰ হ'লে বানপানী চানপানীও হয় নেকি?
হয়, হয় বানপানীও হয়।
অ'।
মাজতে হৈ গ'ল মানে।
হয়।
মানে প্ৰত্যেক বছৰে নহয় তথাপি কেতিয়াবা মানে আজিৰ পৰা তিনি চাৰি বছৰমানৰ আগত ততে হৈ গ'ল তাৰপিছত প্ৰত্যেক বছৰে তেনেকৈ নাহে আৰু
অ', অ', অ'।
সেয়া তেনেকুৱা ধৰণৰ কথা আৰু
আমাৰ ফালে আকৌ এই এইটো সমস্যা নাইকিয়া বানপানীৰ। হয় সেইটো কাৰণে অলপমান সকাহ পাইছোঁ।
অ', সেইটো হয় নহলে আমাৰ ইয়াত যেতিয়া বানপানী হ'ব মানে মানুহবিলাকৰ দুৰৱস্থা দেখিয়েই বেয়া লাগে।
হয়, হয় বহুত অসুবিধা কৰে বানপানীয়ে এইটো পেপাৰ পত্ৰই পাই থাকো। কিমান কি যে হয়।
হয়, হয়। এতিয়া গৰু ছাগলী পোহা মানুহবোৰোৰ কাৰণে বহুত দিগদাৰ হৈ যায়।
হয়, হয়।
মানে ওচৰৰ ওখ, ওখ ঠাই স্কুল ঘৰ এল পি স্কুলৰ ঘৰ সেইবিলাকতে থাকিবলগীয়া হয়গৈ আৰু।
অ', অ', অ'।
সেয়া।
এনে আপোনালোকৰ কিবা ক্ষতি হৈছে নেকি আজিলৈকে?
নাই, নাই তেনেকুৱা ক্ষতি হোৱা নাই আজিলৈকে আমাৰ। ঘৰটো অকণ ওখ মানে বিল্ডিং সেইটো কাৰণে মানে। অকণমান মানে সকাহ পাওঁ আৰু, কিন্তু সেই কাষ ঘৰ মানুহবোৰ দেখিলে বেয়া লাগে আৰু কিছুমান থাকেহি আমাৰ তাতে।
হয়, হয়, হয়।
অকমান হেৰি হৈ থাকে আৰু মানুৰ বিলাকৰ বহুত।
হয় দিয়ক, তাকে চলিবই লাগিব এতিয়া তেনেকেইয়ে আৰু। এতিয়া দেখি থাকিলেও বেয়া লাগে কাষতে কাৰোবাৰ।
আৰু সেইবিলাক মানুহ যেতিয়া বাহিৰে, বাহিৰে ঘূৰি ফুৰিব আমি ভিতৰত ফেনৰ বতাহতনো কেনেকৈ থাকোঁ।
হয় দিয়ক মানে মনৰ শান্তিও পোৱা নাযায় তেনেকুৱা নিচিনাও কথা।
শান্তিও পোৱা নাযায়।
আৰু ঠিক আছে দিয়ক নহ'লে এতিয়ালৈ ৰাখিছোঁ।
হয় ঠিক আছে হ'ব, হ'ব।